হেল্ল'।
হেল্ল'।
হেল্ল'।
অ' শুনিছানে।
শুনিছোঁ শুনিছোঁ, কি কৰি থকা হৈছে?
মই এই গৰম যিটো পৰিছে মানে এনেকে গছৰ ছাঁত বহি আছোঁ আৰু।
তাকে ময়ো একেই বাৰু ময়ো এই আমাৰ গৰুকেইটালৈ দানা অলপ সিজোৱা হৈছিল। তাকে বনাই থাকে বনাই পেলাই গছৰ তলত বহিছোঁ। গৰম বহুত পৰিছে, একদম পুৰা, আমাৰ ইয়াততো এতিয়া পঁচপন্ন ডিগ্ৰী চেলচিয়াচ চলি আছে।
পঁচপন্ন ডিগ্ৰী। অ' বহুত দিছে ন'। আমাৰ ইয়াতো চলি আছে বাৰু, অ'। তাতে আৰু পথাৰো দিন চলিছে।
উম, সেইটোৱে।
কি ক'বা আৰু বতৰৰ মহিমা কালি সেয়া বৰষুণ ৰাতি।
উম, কালি ৰাতি বৰষুণ বহুত দিলে, এতিয়া এনেকুৱা হৈছ যে আমাৰ খেতিতে মাটি আজি পোন্ধৰ বিঘা বোকাই দিয়া আছে। এতিয়া পোন্ধৰ বিঘা বোকা দি এতিয়া ৰোৱনী যাব পৰা নাই পথাৰলৈ, কাৰণ অ' হয় এই এতিয়া শৰীৰৰ কথা অকণ চিন্তা কৰিব লাগিব নহয়। অকল কামৰ কথা চিন্তা কৰিলে নহ'ব।
জ্বৰ চৰো হ'ব ন'।
এই জ্বৰ মানে আপোনাৰ, এনেকে হ'বলৈ হ'লে মানুহৰ মৃত্যু মুুখতো পৰিব পাৰে ঠিক নাই।
হয় হয়। কালি ভাওনা এখন চাবলৈ গ'লোঁ।
ক'ত ক'ত?
এই নিমুৰি আমাৰ ৰঙতি চাইডে। নিমুৰি বুলি কয়, অ' তাৰপিছত মানে আমি ভাওনা চাই থাকোঁতেনেই তোমাৰ বাৰটা মান বজাৰত এনেকে গাজনি চাজনি মাৰি পুৰা বৰষু দিছে আৰু।
হম,
চোৱা নহ'লে আৰু ভাওনাখন
উম হয় হয় এনেকুৱা বতৰ হলে অকমান বেয়াও লাগে হয় মানে কাৰণ ভাড এখন চাই পেলাই মানে আপোনাৰ আমোদজনক নহয় কাৰণ যিহেতু ভাওনাখনত আপোনাৰ মানে ধানটো নাথাকে বতৰ পৰা ধান থাকিব যে মই ঘৰৰ পৰা পামগে নাপামগৈে তিম নেকি
সেইটোৱয়ে
চিন্তা কৰি থাকিলে বেয়া হয় আৰু
হয় আৰু আৰু লগতে চাইকেল লৈহে গৈছিলোঁ আৰু মানে ৰঙতিীপা আমাৰ মাহীহঁতৰ চাইকেল লৈ গৈছিলোঁ তাৰপিছত আকৌ আহোঁতেনে মানে বৰষুণ যে দিলে সেইবাবে বাইক লৈ একক গুচি আহিবলগীয়া হ'ল চাইকেলখন তাতে পৰি থাকিলে আৰু তাৰপিছত ৰাতিপুৱাহে আনিছিলোঁগৈ মই চাইকেল
উম তেতিয়াহ'লে আপোনাৰ চাইকেল এ অৱস্থা
বেয়া হ'ল পুৰা আাকৌ চকাটোও পামচাৰ হৈ থাকিলে ঠেলি ঠেলি আহিছোঁ আকৌ
তাকে হে
বহুত ভাত পানী খোৱা হ'ল খোৱা হ'ল তোমাৰ ৰাতিপুৱা এই গৰমটো চাই আমি পানী দিয়া ৰাতিয়ে পানী দি থৈছিলে মানে পানী দিয়া ভাত পুোৰা নেমু চেপি এনেকে গৰৈ মাছ আৰু চেঙনী মাছৰ পিটিকা দি এনেকে খালোঁ আৰু
হয়, এই একদম ভাল লাগিব চিগিলাক খাই মানে কি আগদিনাখনৰ পানী দি থৈ ভাত টো পিছ দিনাখন ৰাতিপুৱা মানে খোৱাৰ টেষ্টৈ বেলেগ। বিশেষকৈ খৰিচা বা আপোনালোক কৰ সেই তেতিয়া যে আপোনাৰ ল'ৰাটোৱে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছিল।
হয়, হয়।
তেতিয়া যে খুৱাইছিলে সেইটো কি বুলি কয় খৰিছা অ' খাৰলী নহয় কি? অ' খৰিচা খৰিচা সেই খৰিচাটোৰ নিচিনা হলেতো আৰু কবই নালাগে।
অ', মানে খৰিচাটো লগত আছিলে বাৰু মানে এনেকে ভাল লাগে আৰু বহুতো প্ৰটিনো পোৱা হয় ইয়াৰ পৰা গাটো শক্তি পায় লগতে দেহাটোও ঠাণ্ডা পৰে অলপ
উম হয়।
সেইটো কাৰণে ভাল আৰু।
এতিয়াতো মই যি দেখিছো আমাৰ ঘৰত এতিয়া মই সেইটোৱে কৰিম বুলি ভাবিছো এই মানে আপোনাৰ। প্লাষ্টিকৰ বা বেলেগ ধৰণৰ কিবা বাচনত পানী থৈ খোৱাতকৈ মাটি কলহত থৈহে খাম বুলি ভাবিছোঁ। কাৰণ জুবিন দাই গাই থৈ গৈছে সেয়া মাটি কলহৰ পানী খাবা দেহা শীতল পৰিব।
অ' এই। মাটি কলহৰ পানীটো ঠাণ্ডা হয়, আজিকালি বাৰু ফ্ৰিজো ওলাইছে ফ্ৰিজত এনেকে পানী। ঠাণ্ডা কৰি খাব পাৰি।
হয়।
তেনেকৈও খাব পাৰা তুমি।
হয়, তাকে তেনেকুৱা কিবা এটা ব্যৱস্থা কৰি নহলে যি। যিটো হিচাপত গৰমটো বাঢ়িছে যিটো হিচাপত গৰমটো বাঢ়িছে আমাৰ। থাকিবলৈ অকণমান সমস্যাৰ সৃষ্টি হ'ব।
মাথা-চাথা বিষাই গৈছে গে গৰমতে। প্ৰকৃতিও চেঞ্জ হৈ। প্ৰকৃতিও মানে অকন সলনি হৈছে, হয়।
আপুনি এতিয়া বাকী দুপৰীয়া ভাত সাজ খোৱাৰ কিবা ব্যৱস্থা কৰিছেনে।
দুপৰীয়া ভাত নহয় মানে দুপৰীয়া জলপান হ'ব আমাৰ বৰা চাউলে গাপ দিয়া। তেনেকে বনাইছে গাখীৰ দি গা গাতিয়া খাম।
হয় কিন্তু গৰমত বৰা চাউলটো অকণমান অশান্তিকৰ হ'ব নেকি বাৰু খাবলৈ।
এ অশান্তিকৰ নহয় মানে ঠাণ্ডা কৰি খাব লাগিব আৰু।
হয়, হয়, হয়।
তাৰ পিছত লগতে আলু গুটি পিটিকাও লৈ লওঁ আলু আছে। আলুগুটি সিজা অ' তেনেকে খাই দিম আৰু।
হয়, হয়।
বাকি আপোনালোকৰ আয়োজন কৰিছেনে নাই?
আমাৰ আমাৰ আমাৰ মানে কি বুলি ক'ম এতিয়া আয়োজনটো কৰা হৈছে আমাৰ মানে এনেকুৱা। আমাৰ মানে সৰুৰ পৰা এটা অভ্যাস যে সেই দুপৰীয়া সাঁজটো মানে অ' যো যোনজন মানু। মানুহে যেনেদৰে খায় মানে সেই তেনেকুৱা টাইপৰ, এতিয়া ৰুটি খোৱাসকলে ৰুটি খাব ভাত খোৱাসকলে ভাত খাব। আকৌ আপোনাৰ ফুড চালাড যিসকলে খায় সেই তেনেকুৱাবিলাকে। মানে এইবোৰ ফল মূল খাব আমাৰ মানে তেনেকুৱা ভাগ ভাগ কোনো মানে লিস্ত অৰা নাই
আমাৰ নিৰ্দিষ্টতো নাই বাৰু তেনেকে কোনো এটা খোৱা কিন্তু আমাৰ অসমত প্ৰায় ভাত। টোয়ে চলে।
হয়, হয়, হয় আমাৰ ৰাতিপুৱা ৰাতিপুৱা ভাতটো মানে অকণ। পেট ভৰাই ঠাহি ঠাহি খোৱাটো ভাল হয় আৰু ভাল খাওঁ ভালকৈ খোৱা হয় কিন্তু দুপৰীয়া সাজটো অলপ মানে লঘুৱাই কৰা হয় মানে।
অ', লঘু আহাৰে
কাৰণ দেখুাইছে নহয় মোৰ পেটটো কিমান বাঢ়ি আহিছে
অ', পেটটো কাঢ়ি আহিলে পিছত আপোনাৰ বিয়া পতা অকণ অসুবিধা হ'ব ছোৱালী এনে চাব পচন্দ নকৰিব এনেকে বহুতো সমস্যা দে খালি এতিয়া অ',
সেইবাবে অকণ পাতলীয়া আহাৰখিনি গ্ৰহণ কৰাটো হয় আৰু দুপৰীয়া সমৰ সাজটৌ
হয় হয় বাকী আপোনালোকৰ দাদাবোৰ আমাৰ ঘৰতে বহি আছে এতিয়া বৰ্তমান
অ'ম হয় নিকি ককাইদেউ তেনেকৈ হয় ককাইদেউ ওলাই গৈছিলে
হয়। ইমান গৰমত এনেকে মানে ৰ'দত ঘূৰি ফুৰিছে মই বোলে আহ কিনো কৰি কি‌ আৰু
হয় হয় ভালদৰে চাহ তাহ অলপ খুৱাই গজা চজা আছে যদি আপোনাৰ জলপান জলপান খুৱাই মেলি ভালদৰে
নাই নাই এই গৰমত মানে চাহটো বৰ্তমানলৈকে দিয়া নাই কিন্তু আমাৰ অসমত গৰমত চাহটোৱেই খোৱা হয় প্ৰায় মানে চাহটো খালে অলপ ঠাণ্ডা পৰি যায় হ'লেও মই এতিয়া নেমুৰ চৰবত দিলোঁ
হ
নেমু চৰবত খাই অলপ বহিছে তেওঁৰ মোবাইল চোৱাত অলপ ব্যস্ত
হয় হয় তেওঁ প্ৰকিয় থাকিলে তেওঁলোকে বাৰ্তা প্ৰেৰণ কৰিৈছে
হয় হয় তেওঁ পয়সীজনী পেতলী পেয়সীজনীয়ে তেওঁ বাৰ ন কৰিছা হয়তো
হম হুম
এেনেকে বগৰী গছৰ তলতটো লিলিমাই নহয়
হয় হয় হয় আপুনি ভাল উম এতিয়া ধেমালি নহয় ধেমালি নহয় ধেমালি নহয় আপুনি এতিয়া আপোনাৰ হেৰি হৰ কথা ক'ব লাগিব যে আপোনাৰ যে ব্যৱসায় এটা চলি আছিলে।
হয়।
আপোনাৰ কি আছিলে ব্যৱসায়টো অ'।
মোৰ ব্যৱসায়টো আপোনাৰ ক'বলৈ গ'লে। মোৰ গছৰ পাতৰ এটা ব্যৱসায় আছে।
হয় অ' আপোনাৰ গাছৰ পাতৰ আছিলে ন' নহয় মানে এনেকুৱা হয় আপোনাৰ বহুতো মানুহৰ মানে মা-নামটো আপোনাৰ অনুকৰণ কৰিব কি হয় মনত ৰাখিব লগীয়া হয় যে। বা কিছুমান কিছুমান কথা পাহৰি যাওঁ কাৰণ মই বহু বহুত দেশ বিদেশৰ ভ্ৰমণ কৰি থকা মানুহ। যিহেতু আপুনি জানেই মোৰ কথা ভালদৰে, মই বহুতো ব্যৱসায়ৰ লগত জড়িত উম, সেই তেনেকুৱা ব্যৱসায় কিছুমান ব্যৱসায়ৰ কথা মই পাহৰি যাওঁ, আপোনাৰ কি গছৰ পাতৰ আপুনি পাতত গছৰ পাতত ছবি আঁকে ন'।
নহয় ন' নহয় নহয় মই গছৰ পাতত ছবি নাক গষ্ট মানে, নহয় নহয় মই অকল গছৰ পাত বিকোহে মানে বিক্ৰী কৰোঁ। মোৰ গছৰ পাতে প্ৰায় মানে বহুতো জেগাত তেতিয়া দেশ বিদেশতো মানে ঠাই পাইছে মোৰ গছৰ পাতে, আৰু বহুত তো মানে এনেকে সংৰক্ষণো কৰিছে বহুতো মানুহে। মোৰ গছৰ পাত এটা মিউজিয়াম, মিউজিয়ামতো সংৰক্ষণ কৰিছে মোৰ পাত।
মানে মই কি হ'ল আপোনাৰ ভাতৃয়ে হয় আপোনাৰ ভাতৃয়ে মানে গছৰ পাতত ছবি অংকন কৰে মই সেই কথা ভালদৰে জানো সেয়া আপোনা আপুনি বুলি ভাবিছিলোঁ মই হয় বেয়া নাপাব।
অ' নেপাওঁ নেপাওঁ বাৰু তেওঁ ছবি আঁকে মই গছৰ পাত বিকো। প্ৰায় মই আপোনাৰ দহ টকা মানৰ পৰাই মানে মই এই ব্যৱসায়টো। দহ টকাৰ পৰা আৰম্ভ কৰি এতিয়া দহ কোটি মানৰ মান মান হৈছেগৈ আৰু ব্যৱসায় উন্নতি।
আপোনাৰ আপোনাৰ যিজন অ' একেবাৰে কনিষ্ঠ ভাতৃ তেখেতে চা জড়িত হোৱা বুলি ভাবিছোঁ শুনিছোঁ মই। তেওঁ বোলে জাপান, আমেৰিকা বি আজি সকলো জেগাৰ পৰা ছাগলী আনি পেলাই আমাৰ ভাৰতত এ এটা এটা বৃহত্তৰ অ' মানে কি বৃহত্তৰ হেৰি খুলিছে বুলি শুনিছোঁ। আপোনাৰ ফাৰ্ম খুলিছে অ' ছাগলী ব্যৱসায় খুলিছে বুলি শুনিছোঁ। আৰু ছাগলীকেইটাৰ বোলে দাড়ি কেইডালো দীঘল দীঘল।
মই ক'ব মানে শুনিবলৈ পাইছোঁ হেৰি মিয়া ছাগলী বুলি কোৱা ক'বলৈ এ শুনিছোঁ আৰু। সেইবাবে হয়তো দাড়ি দীঘল তেওঁলোকৰ। তেওঁলোক মানে, আল্লাক পূজা কৰে। হা হা, কি ক'লে?
খবৰ খাতি।
দেউতা মায়ে ক, হয় হয় তেওঁলোকৰ খবৰ খাটি ভালেই বাৰু, গৰমত এতিয়া পৰি আছে আৰু পকাতে, কৰিবলৈও একো কাম নাই দিনত।
হয় হয় হয়, আমাৰ এই আপোনালোকৰ কাষৰ ঘৰত যে এই আমাৰ গৌতম ফাটেংচি এই তাৰ খবৰ কিওঁ।
তাৰ খবৰ ইমান এটা ঠিক নহয় অতিপাত গৰমৰ ফলত তাৰ মানে এ পোকৰেদি পনীয়া গু ওলোৱাৰ ফলত তেওঁৰ স্বাস্থ্যটো অকণ অৱনতি ঘটিছে।
হয় হয় হয় এই এইটো বহুত বেয়া কথা, হাই তেওঁতো মাজ মাজে মাজে তেনেকুৱা ধৰণৰ সমস্যা দেখাই দিয়ে মই আগতেও পাইছোঁ এবাৰ কি হ'ল আমাৰ ঘৰত সকাম আছিল তাত তাত আহো দিনে তেওঁ ঘৰত গৈ নেপালে আধা বজাততে তেওঁ পুোকৰি গ'ল
হয় হয় মানে বেছি গৰম দিলে তেওঁৰ এইটো সস্তা হয় পকৰেদি গোণ ৰৱোৱা হয় এইটো বৰ্তমান সময়ত মানে সকলো মানুহৰে হয় হ'লেও তেওঁ অতিপাত হোৱা দেখাদি
হয় তেওঁৰ তেওঁৰ পাকস্থলীতো অকমান আমাৰ সাধাৰণ মানুহৰ তুলনাত অলপ কমজৰি বুলি শুনিছোঁ মই তেওঁ বোলে মানে অকণমান তেল এতীয়া বস্তু অধিক পৰিমাণে খাই দিলে তেওঁৰ পুোকুৰ আদি থিলত নৰখা হৈ যায়
হয় হয় লগতে আপোনাৰ আৰু আপোনালোকৰ মাহঁতৰ খবৰ খাতি কওকচোন
খবৰ খাতি ভাল ভাল ভাল আপোনালোকৰ আশাতে আপোনালোকৰ কিবাতে ভাল আৰু বৰ্তমান
বাকী খেতি বাতি কেনেকে কৰিম বুলি ভাবিছে
খেতি বাতি মানে বৰ্তমানটোো আমাৰ পঞ্চাছ বিঘাম মাটি ৰোৱা হৈছেই আৰু ষাঠি বিঘ মান আছে সেইবিঘা সেইবি বিঘা ৰুই মেলি আজৰি হ'লে আৰু আমাক খেতি সমাপ্ত মাৰিম বেছি নাই আৰু ষাঠি বিঘাহে আছে
অ বেছি নাই মানে আপোনালোকৰ মানে খেতিটো ধঢেৰ কৰে বুলি মই শুনিছোঁ বৰ বৰ্তমান খেতিৰ কাৰণে আপোনালোকৰ অ খেতিৰ কাৰণে আপোনালোকৰ বিখ্যাত বুলি
হয় আমাৰ যিটো আপোনাৰ এই হেৰিটো আপোনাৰ নাৰায়ণপুৰত যিটো কলাক্ষেত্ৰ আহি আহি বহিছে ন মাধৱদেৱ কলাক্ষেত্ৰ সেই কলাক্ষেত্ৰতো আমাৰ এই গাঁৱৰ আমাৰ ঘৰৰ মাটিতে বহা কথা আছিল কিন্তু মই নাকচ কৰিলোঁ যিহেতু তো আমাৰ মানে খেতি বাতি কৰাত বহুতো সমস্যা হয় কাৰণ আমাৰ ঘৰৰ দেখিছে আপুনি আমাৰ ঘৰৰ ল'ৰা ছোৱালীয়ে পঞ্চাশটা খোৱা বোৱা ক্ষেত্ৰত আমাৰ মানে অকণমান মাটি দৰকাৰ হয় কাৰণ আমিতো ঘৰতে সেয়া আমি মানে বিক্ৰী নকৰো ধান বিক্ৰী নকৰো এশ বিঘা মাটি যেনে তেনে খাবলৈ আঁটহে
হয় হয় আপোনালোকৰ জনসংখ্য্ খ্যাটো বেছি ঘৰৰ মানুহ মানুহৰ সংখ্যা যথেষ্ট সেইবাবে হয়তো এ নাতে খাবলৈ
হয় কেতিয়াবাতো এমাহমান আমি নোখোৱাকৈ পেটত গাঁঠি মাৰি থাকিবলগীয়া হয়
হয় হয় বৰ্তমান সময়ত এইটো পৰিস্থিতি মানে
ইমান দেখা পোৱা নাযায় কিন্তু তথাপিতো আমাৰ আগত এনেকুৱাবোৰ সমস্যা হৈছিল কাৰণ আমি যেতিয়া আমাৰ মানে